হয়, শুনা পাইছোঁ। তুমি শুনা পাইছা?
হয় মইয়ো পাইছো ভালে আছা?
মই মোৰ ভালেই তোমাৰ
মইয়ো ভালে আছো আজি ভাবিছিলো পুৱা উঠাৰ অভ্যাস তাৰ বিষয়ত অলপমান কথা পাতো তোমাৰ লগত
হয় একেবাৰে ভাল বিষয় এটা বাছি লৈছা তুমি এই বিষয়ত আমি কথা পাতিব পাৰোঁ যিহেতু আজিকালি বহুতে দেৰি কৰি শুৱে আৰু শুই উঠাৰ অভ্যাসো দেৰিকে হৈছে
ঠিকেই কৈছা কিন্তু ৰাতিপুৱা সোনকালে শুই উঠিলে এটা অম ভাল অভ্যাস তেতিয়া অ ৰাতিপুৱাৰ জলবায়ুতে এটা বেলেগ হয় কিন্তু আমি দেৰিলৈকে উঠিব নালাগে বাৰু তুমি কেইটা মানত উঠা
মই প্ৰায় চাৰে পাঁচটা মানত চাৰে পাঁচটা বজাত উঠিয়ে যাওঁ কেতিয়াবা ছয়টা বাজি যায় বাৰু কিন্তু মই চেষ্টা কৰো যে যিমান আৰু সিমান সোনকালে উঠিবলৈ চেষ্টা কৰোঁ উ উ
উম উ
হয় বাৰু তুমি কেতিয়া মানে উঠা
মইয়ো ছয় বজাৰ আশে পাশে উঠো।
আচ্ছা
পুৱা সোনকালে উঠো হয় কোৱা
হয় কোৱা তুমি
মই ত পুৱা সোন- কালে উঠিলে দিনটো অধিক সময় পোৱা যায়। অ কাম কাজ বুৰু সঠিক সময়ত কৰিব পাৰি আমি এটা নিৰ্দিষ্ট টাইম এ নিৰ্দিষ্ট সময় ভাবিব লৈ পৰি যে আজিৰ দিনটোন এনেকুৱা কৰি কোনোখিনিতে আমি সক- ৰাতিপুৱ সোনকালে উঠাৰ অভ্যাস কৰিব লাগে
হয় একেবাৰে সঁচা কথা কৈছা সোনকালে উঠিলে মানে আমাৰ দিনবোৰ অতি সহজে মানে পাৰ হৈ যায় আমি গোটেই দিনটো সতেজ সতেজ আহ মানে অনুভৱ কৰি থাকো বিশেষকৈ মানে ছাত্ৰ ছাত্ৰী সকলৰ বাবে পুৱা পুৱাৰ খিনি অতীকে গুৰুত্বপূৰ্ণ হয় আহ মই ভাবো যে ছাত্ৰ ছাত্ৰী সকলো সকল গোটেই সকলোবোৰ ছাত্ৰ ছাত্ৰীয়ে মানে ৰাতিপুৱা শুই উঠাৰ অভ্যাস গঢ়ি তুলিব লাগে আৰু ৰাতিপুৱা সময়ত আহ উঠি পিনে সেই সময় সেই সময়খিনিত যদি পঢ়া লিখা কৰা যায় তেতিয়া আহ বিষয় অতি সহজে মনত থাকে নহয় নে বাৰু
হয় হয় ঠিকেই কৈছা ৰাতিপা যদি সোনকালে শুই উঠি পিনে পঢ়ো তেতিয়া পৰীক্ষাৰ বাবে যিবোৰ পঢ়ো আমাৰ বিষয়বোৰ ভালকে মনত থাকে আমি কেতিয়াও কিন্তু পাহৰি নাযাওঁ ৰাতিপুৱা আহ তাৰ ৰাতিপুৱাৰ জলবায়ুতে এটা বিশুদ্ধ বতাহ বলি থাকে সেইখিনি সময়ত।
হয় একেবাৰে সচা কথা কৈছা তুমি আৰু যিহেতু ৰাতিপুৱা উঠিলে আমাৰ স্বাস্থ্যও ভালে থাকে স্বাস্থ্যৰ ওপৰতো ভাল প্ৰভাৱ প পৰা দেখা যায় আৰু আজিকালি আমি দেখা পাই থাকো ন যে বহু মানুহে ৰাতিপুৱা সোনকালে উঠি আহ খোজ কাঢ়িবলৈ যায়। দৌৰিবলৈ যায় আৰু ব্যায়াম কৰে য়োগা কৰে মানে এনেকুৱা বহু ধৰণৰ আমি দৈনন্দিন জীৱনত মানে দেখা পাই থাকোঁ বহু মানুহে এই ৰাতিপুৱা উঠা উঠাটো মানে বেছিকৈ ভাবে যে বেছিকৈ ভাল ৰাতিপুৱা উ। উঠিলে মানে তেওঁলোকৰ স্বাস্থ্যও ভালে থাকে যিহেতু নহয় ন।
হয় হয় ঠিকেই কৈছা আৰু ৰাতিপুৱা উঠি খোজ কঢ়া বা দৌৰা বা ব্য্য়ায়াম কৰিলে। আৰু বিশেষকৈ ব্যায়াম কৰিলে। ৰি সুস্থ আৰু সবল হৈ থাকে। বিভিন্ন ৰোগৰ সম্ভাৱনাও। কমে। আমি অ ৰাতিপুৱা উঠি পিনে দৌৰা। আহ খোজ কঢ়া বা। ব্যায়াম কৰাৰ উম। অভ্যয়াস কৰিব লাগে নহয় নে?
হয়। একেবাৰে সঁচা কথা কৈছা তুমি। অ মইো ভাবো যে। প্ৰত্যেকজন মানুহে মানে ৰাতিপুৱা উঠাৰ অভ্যাসটো গঢ়ি তুলিব লাগে। বাৰু পুৱা উঠাৰ পিছত তুমি কি কি কৰা।
মই পুৱ উঠাৰ পিছত সাধাৰণতে মুখ হাত ধুই ল বা গা ধুই লওঁ। তাৰ পিছত অমান ব্যয়াম কৰো। তাৰ পিছত পঢ়ো তাৰ পিছত উম গোটেই দিনটো মোৰ চলি যায়। আৰু সেনেকে,
আচ্ছা খুব ভাল কথা দেই অ ময়ো তুমি যেনেদৰে কৰা কলা। মইও মানে ৰাতিপুৱা উঠি পিনে প্ৰথমে অলপমান গৰম পানী খাওঁ। যিহেতু গৰম পানী প্ৰথম আমাৰ পেটত যোৱা। যিটো খাদ্যৰ উ সেইটো মানে আমাৰ। শৰীৰৰ ওপৰত বহুখিনি প্ৰভাৱ পেলায়। সেইবাবে মই প্ৰথমে ৰাতিপুৱা উঠি পিনে সোনকালে অলপমান গৰম পানী খাওঁ। তাৰপিছতহে বাকী কামখিনিৰ আৰম্ভণি কৰোঁ। অলপমান খোজ কাঢ়োঁ অলপমান ব্যায়াম কৰোঁ। যাতে মোৰ স্বাস্থ্য ভালে থাকে তাৰপিছত মই। মোৰ দৈনন্দিন জীৱনটোৰ আৰম্ভণি কৰোঁ।
হয় হয় ঠিকেই কৰিছা। আৰু চিকিৎসকসকলৰ আকৌ যে ৰাতি। ৰাতিপুৱা সোনকালে উঠিব লাগে। ৰাতিপুৱা সোনকালে উঠিলে মনতটো সতেজ হৈ থাকে।
হয়, একেবাৰে সঁচা কথা কৈছা তুমি। আৰু ৰাতিপুৱা সোনকালে উঠি মানে পানী খালে। সেই সেইটোোৱ মানে স্বাস্থ্যৰ ওপৰত আহ এটা মানে উপকাৰী প্ৰভাৱ পেলাই যায়। সেইবাবে মানে মই ভাবো যে আহ যে ৰাতিপুৱা উঠি পানী খোৱাাতটো বহুতেই। জাৰুৰুী হয়।
অ ঠিকে।
হয়।
বাৰু যিসকলে দেৰি কৰি উঠে। তেওঁলোকৰ কি অসুবিধা হয়। বুলি ভাবা তুমি।
এ মই ভাবো যে মানে মোৰ দৃষ্টিত দেৰি কৰি উঠিলে বহু সময় অপচয় হয় আৰু কামবোৰ সময়মতে শেষ কৰিব নোৱাৰি। অহ ধৰা আমি যেনেদৰে দিনটোৰ মানে পিছদিনাখন কি কৰিম। সেই গোটেই দিনটোৰ এটা। কাৰ্যসূচী বা। সময়সূচী আমি আগদিনাখনে বনাই লওঁ সেইবাবে মই ভাবোঁ যে আৰু যদি আমি ৰাতিপুৱা মানে আমি যিটো সময়ৰ পৰা কাৰ্যসূচী বনাই লওঁ। সেইটো মোটামুটি ৰাতিপুৱা সময়ৰ পৰাই আৰম্ভণি কৰোঁ। কিন্তু আমি যদি ৰাতি। াই দেৰি কৰি শুই উঠো তেনেহলে সেই কাৰসূচী বা সময় সূচীটো প্ৰভাৱ পৰিবই সেইটোতো মান জাননা শুনা কথা আৰু সেইবাবে মানে মই ভাবো। যে দেৰিকে উঠিলে আমাৰ সময় বহুত অপচয় হয়। আৰু যিখিনি সময়ত হবলীয়া হ'বলগীয়া। আম সেইখিনি সময়ত হ'ব নোৱাৰে। নহয়নে বাৰু।
হয়, হয় ঠিকেই কৈছা। মই তোমাৰ মতে একমত।
হয় বাৰু ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰতো ইয়াৰ প্ৰভাৱ পৰিব পাৰে নেকি?
নিশ্চয় কাৰালে অহ আজিকালি বহুত ছাত্ৰ ছাত্ৰীক দেখা যায়। যে তেওঁলোকে অহ ৰাতি দেৰি দেৰি। শোৱে বা ৰাতি মোবাইল ফোন চাই। এনে সামাজিক মাধ্য়মত থাকে আৰু ৰাতিপুৱা তেওঁলোকৰ উঠাত। উঠা দেৰি হৈ যায়। ফলত তেওঁলোকে দিনটোত পঢ়িবৰ কাৰণে। কম সময় পায়। অ মোৰ মতে তেনেকুৱা কৰাটো অনুল ৰাতি আমি সদায় অকল ছাত্ৰ ছাত্ৰ্ৰী নহয় সকলোৱো ৰা। সোনকালে শুব লাগে। যাতে। তেওঁলোকে আহ ৰাতিপুৱা সোনকালে উঠিব পাৰে। এইটো ৰাতিপুৱা সোনকালেো এটা ভাল অভ্যাস।
হয় আৰু মানে ৰাতিপুৱা সোনকালে দেৰিকে উঠাৰ ফলত ছাত্ৰ ছাত্ৰীসকলৰ বিদ্যালয় বা মহাবিদ্যালয়লৈ যাওঁতেও দেৰি হৈ যায়। নহয়নে?
হয়, হয় ঠিকেই কৈছে।
হয়, যাৰ ফলত মানে যিখিনি শৃংখলাবোধ তেওঁলোকৰ মাজত থাকে। সেইখিনিও নষ্ট হৈ যায়। আৰু তেওঁলোকে সময়মতে বিদ্যালয় বা মহাবিদ্যালয় যাই নাপায়। যাৰ ফলত তেওঁলোকৰ কিছু ক্লাছ মানে তেওঁলোকে অহ দেৰিকৈ যায় পায় যাৰ ফলত তেওঁলোকৰ সময়ৰ অপচয় হয়। আৰু বিদ্যালয়ত তেওঁলোকে শিক্ষক শিক্ষয়িত্ৰীৰ পৰা শুনিবলগীয়া হয়।
হয় ঠিকেই কৈছে। আৰু প্ৰাপ্তবয়স্ক লোকৰ বাবে সাত আঠ ঘন্টাৰ টোপনিটো বৰ প্ৰয়োজনীয়। আৰু পোৱা সোনকালে উঠিলে মানুহৰ অধিক শক্তি।। সক্ৰিয় আৰু উৎপাদন উৎপাদনশীল হৈ হৈ যায়। সকল ব্যক্তিসকলৰ। কি কৰিম। ৰাতিপুৱা সোনকালে উঠাৰ উম অভ্যাস দেখা যায় তেওঁলোকে এই সময়বোৰ উন্নতিৰ ব্যৱহাৰ কৰে আ সফল ব্যক্তিয়ে নহয় আমি যদি সৰুৰে পৰাই অভ্যাসটো কৰো ৰাতিপুৱা সোনকালে উঠাই আমি কেতিয়াও জীৱনত বাধাৰ সন্মুখীন বা সমস্যাৰ সন্মুখীন হব লাগ।
হয় একেবাৰে সঁচা কথা কৈছা তুমি টোপনিটো বহুত প্ৰয়োজন হয় আৰু ৰাতিপুৱা সোনকালে উঠাৰ বাবে আমি সকলোৱে সময়মতে ৰাতি শোৱাটো অতিকৈ প্ৰয়োজনীয় প্ৰথমতে সময়মতে শুলেহে আমি মানে এ পিছদিনাখন ৰাতিপুৱা সোনকালে মানে আমি উঠিব পাৰিম কিন্তু এইটো আজিকালি এটা বহুত ডাঙৰ সমস্যা হৈ পৰিছে কাৰণ বহুতেই নিশা দেৰিলৈকে সামাজিক মাধ্যম ব্যৱহাৰ কৰি পিনে গোটেই ৰাতিটো মানে আধা ৰাতি মানে তাতেই কটাই বুলি কওঁ। পাৰিম যাৰ ফলত মানে তেওঁলোকৰ টোপনি কমি যায় আৰু ৰাতিপুৱা উঠিবলৈ কষ্ট হয় সেইবাবে তেওঁলোকে ৰাতিপুৱা উঠাত উঠাত দেৰি হৈ যায় যাৰ ফলত তেওঁলোকৰ বহুখিন ক্ষতি হয় আৰু তেওঁলোকৰ স্বাস্থৰ ওপৰতো প্ৰভাৱ পৰে আৰু সঠিক টোপনি টোপনি নহলে তেওঁলোকৰ আহ গোটেই দিনটো মানে তেওঁলোকৰ সতেজ সতেজ অনুভৱ নহয়।
হয় তুমি তোমাৰ মতে তুমি একমত কাৰণ এই দৃষ্টান্তটো মই ঘৰ মোৰ ঘৰতেই দেখা পাওঁ মোৰ পৰিয়ালতেই দেখা পাওঁ মোৰ অ এটা বা আছে যে ৰাতি সামাজিক মাধ্যমত বেছিকৈ ব্যস্ত হৈ থাকে বা ৰাতি দেৰিলৈকে মোবাইল চাই আৰু ৰাতিপুৱা সোনকালে আহ উঠিবলৈ তান পাই বা দেৰিকৈ উঠে
হয় আৰু মানে দেখা যায় যে কিছুমান ল'ৰা ছোৱালীও আছে ন যোনে স্কুল কলেজৰ পৰা আহিব বা ৰাতিপুৱা ৰাতি সোনকালে খোৱাৰ পিছতো তেওঁলোকৰ মানে টোপনিটো সম্পূৰ্ণ হৈ নাহে তেওঁলোকৰ ভাগৰ বেছি বাঢ়ি যায় কিন্তু তথাপি মানে তেওঁলোকে ৰাতি দেৰিলৈকে নাথাকিলেও ৰাতিপুৱা তেওঁলোকে দেৰিকেই উঠে এইটো মানে তেওঁলোকৰ অভ্যাসহে তেওঁলোকে নিজৰ অভ্যাসতে পৰিণত কৰি ৰাখিছে এইটো অভ্যাসটো মই ভাবো এইটো অভ্যাসটো তেওঁলোকে সলনি কৰিলে বহুখিনি তেওঁলোকৰ উপকাৰ হ'ব আৰু তেওঁলোকৰ স্বাস্থ্যও ভালে থাকিব। ৰাতিপুৱা কাৰণ বেছি টোপনি হলে টোপনি মানে অনা অনিয়ম অনিয়মিত ভাৱে তেওঁলোকে যে টোপনি মাৰে তেতিয়া তেওঁলোকৰ স্বাস্থ্যও ভালে নাথাকিব তেওঁ গোটেই দিনটো তেওঁলোকৰ আহ আল আলগ ভাৱটো ভাৱটো আহি থাকিব সেইবাবে মই মই ভাবো যে মানে তেওঁলোকে ৰাতি যিহেতু দেৰিলৈকে নাথাকে আহ এতিয়া ৰাতিপুৱা সোনকালে উঠা অভ্যাসটো কৰা বহুতে দৰকাৰ নহয় নে
হয় হয় ঠিকেই কৈছা আৰু উম গতিকে কব পাৰি কব আমি কব পাৰো যে পুৱা সোনকালে উঠাটো এটা উত্তম অভ্যাস ই আমাৰ স্বাস্থ্য, শিক্ষা ব্যৱসায় সকলো ক্ষেত্ৰতে লাভ কৰে কৰ্মজীৱ বন সকলো আহ ক্ষেত্ৰতে লাভ
হয় একেবাৰে সঁচা কথা কৈছে আৰু ৰাতিপুৱা সোনকালে উঠিলে আমি এ কিতাপো পঢ়িব পাৰো বা ব্যায়াম ধ্যান এই সকলোবোৰ কাম আমি ৰাতিপুৱা সম্পন্ন কৰিব পাৰো যদি সময়মতে উঠা যায় আৰু ধ্যান কৰিলে আমাৰ মন শান্ত হৈ থাকে আৰু একাগ্ৰতা বাঢ়ে। যাৰ ফলত মানে ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনাত ভালদৰে মনোযোগ দিব পাৰে। আৰু তেওঁলোকৰ উ মানে গোটেই দিনটোৰ কাৰণে নিজৰ দেহটো সতেজ সতেজ লাগি থাকে নহয় নে বাৰু?
ঠিকে কৈছা মোৰ মতেদি কোনোবাই যদি বেছি কৰিব নোৱাৰে চ দছ মিনিট হলেও আমি দিনটোত বা ৰাতিপুৱা শুই উঠি পিনে ধ্যান কৰিবই লাগে যাতে আমাৰ দিনটো ভালে যায় বা আ মস্তিষ্ক মনোযোগ পায়
হয় হয় একেবাৰে সঁচা কথা কৈছা তুমি। এইয়া আমি সময়ৰ মূল্য বুজিবলৈ মানে বুজিবলৈ সদায় আগ্ৰহী থাকিব লাগে। কাৰণ আহ যদি আমি সময়মতে নুঠো তেনেহলে আমি আমাৰ সময়খিনি সদ উপয়োগ কৰিব নোৱাৰো। সেইবাবে মই ক'ব বিচাৰো যে পুৱা উঠ উঠা এটা উত্তম অভ্যাস হয়। আহ যাৰ ফলত আমাৰ স্বাস্থ্য শিক্ষা আৰু কৰ্ম জীৱন সকলোবোৰ ক্ষেত্ৰতে আমি লা লাভান্বিত হ'ব পাৰো। নহয় নে?
হয় ঠিকেই কৈছা। বাৰু আজি তুমাৰ ভাল লাগিল।
বহুত ভাল লাগিল তোমাৰ লগত কথা পাতি। ঠিক আছে বাৰু আকৌ এটা নতুন বিষয়ত কথা পা
অ দিয়া।
আজিলৈ ধন্যবাদ।
বিদায়।
হয়।
কি?
ঠিক আছে বাৰু।
হয়।